অ এই তোমাৰ এনেই শুই আছো বিচনাতে
অ ময়ো এই মই মই আপোনাৰ এই খাই পেলাই অলপোজকাঢ়ি পৰি য'ত হেৰিয়াতে ৰাস্তাতে আপুনি ভাত খালে
খোজ চোজ কাঢ়িব লাগে মাজে মাজে
হয় হয় মই অলপ আজিকালি এক্সাৰচাইজটো অলপ কৰো যে সেইটো কাৰণে মাজতে আপোনাৰ মানে অলপ প্ৰব্লেম হৈছে ছিলে মই এইবোৰ অ, কল্ড্ৰিংছ -চল্ড্ৰিং ফাষ্টফুড এইবোৰ খাই পেলাই কল্ড ড্ৰিংক বেছিকে খাইছিলো। এইবিলাক খা কাৰণে মোৰ পেট অ অলপ প্ৰব্লেম হৈছ। নে সেইটো কাৰণে মই মানে আজিকালি অ সেইবোৰ খাবলৈও বাদ তি লগতে হেৰিও কৰি ফুৰো এনেকে কিবা এটা খাই লৈ বা ভাত কেইটা খাই লৈ অলপ মানে একচাৰচাইজ কৰোঁ আৰু অলপ। তুলি নহয় আৰু আজিকালি বেছি মানে খোজ কাঢ়ো। তেনেকুৱা ধৰণৰ সৰু-সুৰা এক
এনে এনেই খোজ কাঢ়িলে বাৰু ভালেই ভাত খোৱাৰ পিছত তোমাৰ। কিন্তু মানে এক্সাৰচাইজ ত আচলতে কৰিব নালাগে। গম পাইছা নে নাই ভাত খোৱাৰ পিছত।
মানে সেইবোৰ এক্সাৰচাইজ কথা কোৱা নাই। এনেকে খোজ কঢ়া টাইপৰ কথাবোৰ কৈছো। খোজ কা তাৰ পিছত আকৌ ব্ৰজাসন কৰো।
অ, অ। সেই-সেই সেইবিলাক কৰিলে ভাল পাওঁ দেই মানে যিখিনি খাদ্য খাইছা সেইখিনি তেতিয়া হজম হ'বলৈ মানে সহায় হয় আৰু হয়, হয়।
এনে আপুনি এ মই ভাবিলো আপুনি বোলো এনেই আছে চাগে এতিয়া শোৱাতো শুবতো হোৱা নাই। মই বোলো ভাবো আপোনাৰ লগতে ত কেইটা আলোচনা কৰো বুলি ভাবিলো। টপিকটোৰ নাম কি জানেনে? বাইদেউ ভাবকচোন। মানে টপিকটো মানে এনে হেৰি আৰু কল্ড ড্ৰিংকচ মানে কল্ড ড্ৰিংকচ এ খায়, কল্ড ড্ৰিংকছৰ ওপৰত শীতল পানী অ বুলি কয় অসমীয়াত। কল্ড্ৰিংছ বস্তুটো মানে কেনেকুৱা ধৰণৰ মানে কিনেকে এইটো খালে ইয়াৰ প্ৰভাৱ কি পৰে সেই বস্তুটো আপোনাৰ উপ ওচৰত লগত মানে আলোচনা ৰচনা কৰো বুলি ভাবিলোঁ।
অ অ নি নিশ্চয় নিশ্চয় পাৰিবা।
হয় মই এতিয়ালৈকে যিমান খিনি জানো মই এতিয়ালৈকে যিমানখিনি তাৰ ওপৰত অ ইউৰোপেছে ইউৰোপে ভ। ভিঅ' চালো চাই বলে গম পালো যে এইেইটো বস্তুটো বহুত বেয়া বস্তু বোলে, আমি মুখৰ টেষ্ট অ আমি মুখৰ টেষ্টৰ কাৰণে সেইটো তাক মুখৰ টেষ্টৰ কাৰণে তাক সেৱন কৰো মানে তাক খাও শীতল পানী পুৰা শীতল থাকে এক নম্বৰতটো। ইমান শীতল বস্তুতটো খালে আমাৰ প্ৰব্লেম হয় চবতকে বেছি ডাঙৰ দাঁতৰ প্ৰব্লেম হয় দাঁত মানে দাঁতৰ মাংস পেশী বু দুৰ্বল হৈ যাতে। তৰ আলু বোৰ দুৰ্বল হৈ যায়। ত সমান ঠাণ্ডাতো পৰি য লগে লগে
হয় হয়।
দুই নম্বৰৰ প্ৰব্লেমটো হয় তাৰ হেৰিয়াৰ পৰা তাত মানে এডেড চুগাৰ থাকে অলপ। মানে চুগাৰটো বেছি থাকে তাত চুগাৰ লেভেল টো অ চেনী পানীহে এইটো চেনি পানী টাইপৰ বস্তু এইটো। অ কোম্পানী লাকে মানে বনাইছে আৰু তেনেকে সেই ধৰণে তাৰ ফলত কি কৰে মানে মানুহ হৰ বা সেই মানুহৰ যোনটো মানে বডিত ইনচুলিন মানে প্ৰতিৰোধ কৰ যোনটো ক্ষমতা থাকে নহয় সেইটো কমাই তোলে হী। কমাই তোলাৰ কাৰণে কি অ হেৰি হয়। মানুহৰ এ তাত মানে য চুগাৰ লেভেলটো বাঢ়ি যায় চুগাৰ লেভেল টো বাঢ়ি গ যা'লে কি হয় মানুহৰ বেছি ওজনতটো বা়ে ওৱেট সেইটো কল্ড ড্ৰিংক বেছিকে তেনে খাই তাৰ ৱেইটটো বাঢ়ি যায়, বুজি পাইছে? অ। সেইটোতো - সেইটোতো এটা ৱেইট ব়াততো বাৰু ৱেইট আপুনি লচ কৰি ল'ব পাৰিব কিন্তু। চবকে ডাঙৰ প্ৰবলেম তাত। যে যোনটো চুগাৰডেড চুগাৰ থাকে সি আপোনাৰ বিতত যে ডায়েটি। ডায়বেটিক আপোনাক পিছলে কৰি তুলিব ভৱিষ্যতে আপুনি ডায়বেটিক পেচেন্ট হৈ যাবও পাৰে তেনেকুৱা প্ৰব্লেম হৈ যাব। ত সেই প্ৰব্লেমবোৰৰ। মানে প্ৰথম আধাৰ হিচাপে কল্ড ড্ৰিংকচক মই এতিয়া মোৰ প্ৰায়ৰিটি লিষ্টত মই ব বনাইছো মানে কল্ড ডিংকে মানে বহুত তেনেকুৱা। বেয়া বিলাক ক্ষেত্ৰত ভূমিকা পালন কৰে। আৰু দুই নম্বৰতে তাত কল্ড ড্ৰিংকছত। কি থাকে বুলি কৈছে। গম পাইচে নে? ফচফৰিক এচিড থাকে বুলি কৈছে ত' ফচফৰিক এচিডে কি কৰে। মানে আমাৰ হাৰ়ৰ যোনটো মানে কেলচিয়াম শোষণ কৰাৰ যোনটো ক্ষমতা থাকে সেই। ক্ষমতাতোক মানে একেই একেবাৰে হেৰি কৰি দিয়ে হ্ৰাস কৰাই দিয়ে তাক, খতম কৰাই দিয়ে অহ', ত তাৰ। সেয়ে তাৰ ফলস্বৰূপে আমাৰ কি হয় গম পাইছানে, তাৰ ফলস্বৰূপে আমাৰ। হেৰি হয় আমাৰ অহ ', যোনবিলাক বডিত মানে কেলচিয়াম হাৰৰ কাৰণে কেলচিয়াম টো বহুত ইম্পৰ্টেন্ট হয়। ন' ত সেই কেলচিয়াম টো মানে নাপায় বডিত। ত কেলচিয়ামৰ কম অহ ', আমাৰ অনুভৱ হয়টো ত তাৰ ফলত আমাৰ মানে যোনবিলাক হা়হ থাকে হাহ বিলাক মানে এ মিহি হৈ পৰে মানে। প খুৰ-খুৰীয়া হবৰে হাঁহ বিলাক দুৰ্বল হৈ যায় হাড়বিলাক ত তাৰ ফলত। আমাৰ বডিটোৰ মানে বহুত খিনি কষ্ট হয়। আৰু দুই নম্বৰো অহ ', মাই হেৰিয়াৰ প্ৰব্লেমটো হ'ই পেটৰ প্ৰব্লেম হ'ব। ব বেছিকে যদি খাই সেইটো বস্তু কল্ড ড্ৰিংক বোৰো বেছিকে খালে তাত চ'দা হওক ফেণ্টা। ক - ক কলা মাজা। আৰু কি আছে মাউণ্ট। তেন্দও স্প্ৰাই তেনেকুৱা ধৰণৰ বহুত আজিকালিতো কিমান ব্ৰেণ্ড ওলাইছে। এতিয়া তো কেম্পা কলা বুলিও নো নতুনকে আহিছে ত এইবোৰ বস্তু বেছিকে। খোৱা হয় ন'। অত্যাধিক পৰিমানে যেতিয়া খাব নহয় তেতিয়া কি কৰিব মানে। আমাৰ পাচন তন্ত্ৰত প্ৰব্লেম কৰিব আৰু তাৰ ফলত কি হ'ব আমাৰ। পেট ফুলিব গেছ হ'ব বদহজমি হব, তাত গেছটো বেছি থাকে ন' তই গেছো থাকে, গেছটো থাকে সেইকাৰণে কি হয়, এইটোৱে এঘোট খাই দিয়াৰ লগে লগে আমাৰ ভাত খাব মন নাযায় আৰু বুজি পাইছোঁ। পেটটো মানে ফুলাই দিয়া ন ফুলাই দিলে ত এইটো সেইটোৱেইটো, সেইটো উগাৰহে, উগাৰ অহাটো বাৰু সেইটো ভাল কথা সেইটো ঠিক আছে সেইটোতো বাৰু ভাল কথা। তে গেছ হৈ থকা মানুহ এ তাক যদি অকনমান খুৱাই দিয়ে নহয় সেইটো ভাল প্ৰতিটো বস্তুৰে অকনমান বস্তু খালে ভাল কিন্তু বেছিকে খালে বেয়া অকমান। খালেতটো ভাল কিয় মানে অকমান খালে। আপোনাৰ হেৰি হয় গেছটো প পেটৰ গেছটো বাহিলে উগাৰৰিয়তে ওলাই আহিব। ত সেইটো মানে ভাল বুলি মানিব পাৰি কিন্তু এতিয়া মানুহে কি অত্যাধিক পৰিমানে যেতিয়া খাব ভাল লাগে বুলি মুখৰ সোৱাদৰ কাৰণে। তেতিয়া কি হ'ব মানুহক ম মানে বেছি ডাঙৰ ডাঙৰ প্ৰব্লেম প্ৰথমতে দেখা নাই আমাৰ সৰু সৰু প্ৰব্লেমবোৰে হ'ব সেই প্ৰব্লেমবোৰৰ পৰা পিছলৈ। গৈ গৈ মানে এটা ডাঙৰ এটা প্ৰব্লেমত পৰিণত হবগে। ডাঙৰ এটা অসুবিধা হ'বগে পিছলে এতিয়া ডায়েবেটিজ পেচেণ্ট। এই আমি ছেকেণ্ড ষ্টেজৰ যোনটো ডায়েবেটিছ এইটো কল্ড ড্ৰিংকচৰ পৰা হয় গম পায় ন নাই ইমান খিনি কল্ড ড্ৰিংকছে আমাৰ। মানে দৈনন্দিন জীৱনত ক্ষতি কৰি আহিছে ত আপুনি বাৰু এই সবোৰ কথা গম পাইছে নে আগতে
তাকে মই মই তোমাৰ কল্ড ড্ৰিংকচটো মানে এনে খালে বেয়া বুলি গম পাও কিন্তু মই তোমাৰ ইমান বেছি। কথা যেনিবা মই আগতে জনা নাছিলোঁ এতিয়া তুমি ইমান খিনি কথা কৈ দিলা, ভালকৈ বুজাই দিলা, মই বুজি পাইছোঁ মানে এতিয়া ভালকৈ। অ আজিৰ পৰা মানে আ আ মই সেই কল্ড্ৰিংক খোৱাটো খুব কমাই দিম
একদম কমাই দিব লাগে।
অ অ তোম তোমাৰ আৰু। মানে মই কেছ এটা শুনিছিলোঁ গম পাইছানে আমাৰ গাঁৱতে হৈছিলে মানে। তোমাৰ মানে এই মান মানুহ এটা মানে তোমাৰ একদম মানে হাজিৰা কৰে মানে মানুহজনে মানুহচনে তোমাৰ একদম সেইদিনাখন মানে অত্যাধিক গৰম আছিলে বহুত গৰম আছিলে তোমাৰ গোটেই দিনৰ দিনটো হাজিৰা কৰিলে হাজিৰা কৰ পিছত তোমাৰ মানে ঘৰলৈ উভতি আহোতে মানে একদম পুৰা বহুত গৰম মানে সেইদিনাখন তোমাৰ মানে ফটি এইিগ ইমান হৈ যাব মানে ইমান গৰম তাৰপিছত তোমাৰ আহি মেলি একদম পুৰা গৰমত থাকিব নোৱাৰি কি কৰিলে তোমাৰ সেই দোকানৰ পৰা কিনি পেলাই মানে ক'ল্ড ড্ৰিংকসটা খাই দে কললিমছ তোক খাই আহি তোমাৰ ঘৰ পাইছহি ঘৰ পোৱাৰ লগে লগে ে তোমাৰ মানুহতো তোমাৰ একে চাথতে মানুহো মানে ঠাণ্ডা পৰি গল ঠাণ্ডা পোৱাৰ পিছত তোমাৰ মানুহটোো জ্বৰ উঠিলে তোমাৰ মানুহটোো জ্বৰ উঠিলে জ্বৰ উঠাৰ পিছত তোমাৰ সেই ৰাতিপুৱালে ত মানে মানুহজন তোমাৰ ঢুকাই গ'ল তোমাৰ সেই
সেইটো মানে কি হ'ল গম পাইছে নাই সেইটো তেখেতৰ মানে এনেকুৱা হব পাৰে। কল্ড্ৰংকছে মই কৈছিলো যে চুগাৰ লেভেলটো কমাই দিয়ে বুলি যে কৈছিলো চু চুগাৰ হেটো যে চুগাৰ সেইটো বঢ়াই দিয়ে যে ত তেতিয়া চাগে মানুহৰ মানুহৰ চাগে সেইটো অলপ প্ৰব্লেম হয় ন সটো বেছি ডাঙৰ প্ৰবলেম বহুত ডাঙৰ লাগিব হয় ন তাৰ ফলত থাকে তেনেকুৱা কিবা। প্ৰব্লেম হ'ল চাগে
হয় হয় নিশ্চয় নিশ্চয় আচলতে সেই সেই সেইটো মানে কি হ'ল অ সেইটো ডাঙৰ কথা হৈছে আচলতে আৰু কি হল মানে বিশেষকৈ ইমান গৰমত আচলতে ইমান ঠাণ্ডাতো খাই যাটো উচিত নহয়। যিহেতু মানুহজৰ আৰু মানুহজনৰ শৰীৰটো আচলতে ইতিমধ্যে তেওঁ মেক্সিমাম টেম্পৰেচাৰত আছিলে। সেই মেক্সিমাম টেম্পৰেচাৰত যেতিয়া তোমাৰ তোমাৰ বহুত ঠাণ্ডা, এটা তোমাৰ জিৰ' ডিগ্ৰী 'চেলচিয়াছৰ যেতিয়া জিৰ' ডিগ্ৰীতকেও তলত থকা চেলচিয়াছৰ- এতিয়া ঠাণ্ডা বস্তু এটা তোমাৰ সেই মানুহজনৰ শৰীৰত পৰিব তেনেহলেতো নিশ্চয় নিশ্চয় কিবা এটাতো বিকয়া হবই
এইটো আপোনাৰ হয়তো সেইটো হ'ব পাৰে নহলে আপোনাৰ হেইতো হিত যন্ত্ৰৰ প্ৰব্লেম হ'ব পাৰিব নহলে আমাৰ প্ৰব্লেম কৰে সেইটো মানে বেছিকে খ যেতিয়া খাই দিয়া নহয় তেতিয়া মানে আমাৰ কি কৰে গম পাই নাই ব্লাড প্ৰেছাৰো বাঢ়ি যায় ব্লাড প্ৰেছাৰো কলেত্ৰলটো যেতিয়া হয় ন তেতিয়া- আমাৰ সেই বস্তুতে- যন্ত্ৰৰ ওপৰত মানে বহুত ডাঙৰ প্ৰভাৱ পেলাই- যন্ত্ৰ মানে আমাৰ হাৰ্টটো ওপৰত বহুত প্ৰভাৱ পেলাই সেই কাৰণ গোটেই আমাৰ বডিৰ যোনটো প্ৰেছাৰ সেইটো হেৰি কৰে এ পেছা টো নিধণ কৰে আমাৰ হৃদ যন্তই ত সেই গোটেই প্ৰেচাৰ যেতিয়া নিৰ্ধাৰণ কৰে তাত ত হাৰ্টৰ যেতিয়া প্ৰব্লেম হব মানুহো গোটেই বডটো হল বড প্ৰব্লেম হ'ব,।
আচ্ছা আচ্ছা অ' সেই সেইটো কথা।
এইটো এটা কি গম পাইনে নাই। চাব এইটো এইটো নামৰ ত'সেইটো ভাল পালে পালে বেয়া পালেও এনেও। এনেকুৱা ধৰণৰ কথা আৰু। যোনবিলাক এতিয়া মানুহে মানে এ নিচা কৰে এ তেনেকুৱা টাইপৰ বস্তু। এইটো কল্ড ড্ৰিংকছ। এইবোৰ নিচাই হয় গম পাইছে নাই। আজি আজি যদি এটা লৰা যদি কলড্ৰিং খাইছে খাবলৈ মন গৈ থাকিব আজি যদি এটা ল'ৰাই কলড্ৰিং খাইছে। জানানে, ত' সি পিছদিনাখন আকৌ বিচাৰিব। পিছদিনাখন আকৌ বিচাৰিব তাৰ পিছত তাৰ পিছদিনাখন আকৌ বিচাৰিব। তাৰ পিছদিনাখন আকৌ বিচাৰিব। এনেকুৱা মন গৈ থাকিব মানে খাবলৈ মন গৈ এদিন খাই দিব ঠিকছে ফ্ৰী ক'বাত যদি এনে এগাল যদি পাই যায় গোটেই খিনি খাই দিব তেনেকুৱা টাইপ। মানে ত'সেইবিলাক বেয়া কথা ন। এইবিলাক বহুত বেয়া কথা সেইবিলাক। তেনেকে কৰিলে নিজৰ বডিৰ হে প্ৰভাৱ পৰিব বেয়া প্ৰভাৱ পৰিব।
হয়, হয়। অ' সেই সেইখিনিয়ে কথাখিনি তোমাৰ আকৌ মানে কি কৰিব লাগে গম পাইছা নাই আমি এই ইমান গৰমত। তোমাৰ কল্ড ড্ৰিংকছ খোৱাতকৈ আচলতে আমি হেৰি খাব পাৰো নহয় গম পাইছা নাই। মানে স্বাস্থ্যকৰ তোমাৰ ফল মূলৰ ৰস খাব পাৰোঁ। নাৰিকলৰ পানী খাব পাৰো। অ', তোমাৰ? আকৌ নেমু চৰ্বতটো কিমান ভাল গৰমত। আমি নে নেমু চৰ্বত। খাব পাৰো। তাৰ পিছত তোমাৰ এইবোৰ লাচি বুলি আছে যে লাচিতো খাব পাৰো।
হয়, হয়। এইটো বহুত ভাল কথা কৈছে দেই নেমুৰ চৰ্বতটো খাব লাগে মানুহে। নেমুৰ চৰবত খালে মানুহৰ গৰমৰ পৰাও বাচিব আৰু কল্ড ড্ৰিং টাইপৰ
অ', অ', আকৌ তোমাৰ, অ', মানে তুমি কি কোৱা, কি মানে কথাটো কি গম পাইছানে? মানে কল্ড ড্ৰিংক খোৱাতকে আচলতে মই তো, মানে এগিলাচ বিশুদ্ধ পানী খোৱাাতোৱে মই বেছি প্ৰিফাৰ কৰো মানে এতিয়া।
হয়! হয়! হয়! সেইটোয়েই, এতিয়াতো চবে বুজি নাপায় আৰু কথাটো কি কৰিব আৰু, অ' বাৰু আপুনি বুজি পাইছে, ভাল লাগিছে। আপোনাৰ কথাটো শুনি বাৰু। এনেকে চবে বুজি পালে ভাল লাগিব।
তাকে, তাকে, তাকে তোমাৰ পৰাও মই সেই বহুত কথা ন নজনা কথাও জানিব পাৰিছোঁ। তুমি ইমান ধুনীয়াকৈ বুজাই দিছা, ভালো লাগিছে, তোমাৰ সতে কথা পাতি। অ'! তাকেইতো, সেই এনেকে তুমি এনেকুৱা বিষয় লৈ মাজে মাজে কৰি থাকিবা যলৈও ছা নাই? এতিয়াতো ত', এতিয়াতো ত', মই কল্ড ড্ৰিংকচ একেবাৰে এৰিয়ে দিলোঁ আৰু এতিয়াৰ, আজিৰ পৰা। একেবাৰে নাখাওৱেই মই। গতিকে তেতিয়া আজিলৈ ৰাখিছোঁ আৰু এতিয়া।